উ ব তেনে
খবৰ এয়া ঠিকে আছো আৰু তোমাৰ কোৱা?
অহ, ঠিকে আছো বহি আছো ভাত খাই পেলাই পুৰা ফেনৰ তলত
বহুত গৰম ম' আজি?
অহ, গৰমটো চব ফালে হৈছে ন' এতিয়া বৰষুণ নাই পুৰা ৰ'দেই ৰ'দ। উম, মই মানে মই এফালে ফুৰিব আহিছিলোঁ মানে পেহীৰ লগত পেহী ঘৰলে আহিছিলোঁ।
আচ্ছা ক'ত ফুৰিবলৈ গৈছা?
এই ধলপুৰত।
অহ, ধলপুৰ মানে কোন- কোনটো ডিষ্ট্ৰিক?
লখিমপুৰ দিষ্ট
আচ্ছা জেগাটো ভাল ন' পুৰা?
ভাল অ মই মানে তেনেকুৱা ফুৰিবলে বুলি ডাঙৰ জেগা নহয় মই পেহীগৰত আহিছো ভা খাবলৈ মাতিছে হাঁহৰ মাংস বনাইছে
আচছা হাঁহৰ মাংস
হয় হয়
বহুত ভাল লাগেও খাই পেলাই হাঁহৰ মাংস
উম তাতে গৰমত হাঁহৰ মাংস খাবা আৰু
খাবা উম তাৰ স শ শুনাচোন
কোৱা কোৱা
ইমান গৰম পৰিছে তুমিতো জানাইচোন ইমান গৰম পৰিছে এতিয়া আমি ক'বাত ফুৰিব যাব লাগিব ন ঠাণ্ডা জেগাত
তাকেহে যাবতো লাগিছিল সময়ৰো অভাৱ গমতি বাতিত লাগি আছো মানে গোট হাল বাইছিলেট্ৰে্টৰে গোটেই পথাৰত আমাৰ দহ বিঘা মাটি আজি হাল বোৱালো গোটেই ৰাতিপুৱা পৰা গো দিনটো লাগিলে হাল বাব
আচ্ছা দহ বিঘা মাটি
ৰুব পৰা অৱস্থা হৈ আছে
আচ্ছা ইমান মাটি আছে ন এনেই বাৰু কোনটো ধান ধান খেতি কৰিবা বুলি ভাবিছো এবাৰ
এইবাৰ আমি মিক্স মিক্স কে কৰো মানে এটা ধানেই নকৰো বহুত ধান কৰো আইজোং তেনেকে এনেকে বৰা নানিয়া চকুৱা
আচ্ছা মানে ইনে এনে তোমাৰ মতে কোনটো ধাঙৰ ধানৰ চাউল আমি খালে মানে হেল্থৰ কাৰণে বেছি বিহাল
তেনেকে আমাৰ এইটো আইজোং ধান তেনেকুৱা তেনেকুৱা ধান বিলাকেই মানে খালেই আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয় আৰু বৰা চাউল এনেকুৱা লি আঠা আঠা হয় ন চবৰ কাৰণে ভাল নহয় কিছুমান মানে বেমাৰ হয় কিবা জ্বৰ চৰ হলে তেওঁ কাহ চাহ হলে খাব নালাগে
অ আচ্ছা মানে মানে লোকেল চাউলখিনি খাব লাগে ন আমাৰ যোনখিনি যোনটো যোনটো এৰিয়াৰ কাৰণে যোনটো পাৰফেক্ট হয়
এৰিয়া চাই পাৰফেক্ট হয় আহক খেতি শালি খেতি কৰে যোনবিলাক মানুহে
আচ্ছা অ তোমাৰ পৰা বহুত কথা শিকিব পাৰিম বাৰু খেতিৰ ওপৰত
এনেকুৱাই এক্সপিৰিয়েঞ্চ আছে বহুত বছৰ খেতি কৰি আহিছো
অ আচ্ছা আৰু বাকী কি কি কি খেতি কৰা
আৰু শাক পাচলি খেতি কৰো লগতে উম গোমধানৰো খেতি কৰো মানে মোৰ মানে বেছি জেগা নাই অলপ জেগা আছে তাত কৰো ৰঙালাও যেনেকে ৰঙালাও খেতি কৰো জাতি লাও খেতি কৰো ভেন্দি ভেন্দি ওলকবি কবি চবি মানে ছিজন যোনবিলাক শাক পাচলি থাকে আলুৰ পৰা ধৰি লৈ
আচ্ছা মানে চিজন ৱাইজত যোনবিলাক থাকে সেইবিলাক
অ এনে মানে ঘৰৰ কাৰণে পা বুলিয়ে খেতি কৰো সেই শাক পাচলিটো এনেই বেচিবলে বুলি ইমান নহয় তেনেকে ঘৰত মানে মানুহৰ সংখ্যা ধেৰ আমাৰ
জইণ্ট ফেমেলি
জইণ্ট ফেমিলি অ যৌথ পৰিয়াল আমাৰ
আচ্ছা যৌথ পৰিয়াল তোমালোকৰ মানে এনে যৌথ পৰিয়ালৰ এক্সপেৰিয়েঞ্চ চ কি কেনেকুৱা তোমাৰ এতিয়া ভাল
এতিয়া বহুত ভাল মানে যৌথ পৰিয়ালৰ। এক্সপেৰিয়েঞ্চ তো মানে তোমাৰ বহুত লগতে থাকে যে একো মানে তোমাৰ একদম- অকলশৰীয়া অনুভৱ নহয়। তোমাৰ এজন মানুহ বাহিৰলৈ গলেও কিবা নিজান পৰিবেশন- নিচিনা হয়।
হা
অ যৌথ পৰিয়ালত এতিয়া সকলোৱে একেলগে একেলগে খাওঁ ৰান্ধি বাঢ়ি
আচ্ছা মোৰ মানে সেনেকুৱা এক্সপেৰিয়েঞ্চ নাই দে মানে একো- যৌথ পৰিয়ালত থকা। অ সৰু পৰিয়াল সুখী পৰিয়াল মানে আমি চাৰিজনহে আছো মানুহ ঘৰত অ হয়
চবৰ কাৰণে বেলেগ বেলেগ নিজ নিজে ভাল পায় তুমি এতিয়া যৌথ পৰিয়ালৰ লগত ঘপককে মানে আহি পেলাই তুমি থাকিব নোৱাৰা নিচিনা এনেকুৱা লাগিব তো তোমাৰ বহুত কোহাল হৈ আছে তুমি তোমাৰ মানে এইটো বহুত এক্সপিৰিয়েঞ্চটো বেয়া হৈ যাব মানে এতিয়া মই যেনিবা একক পৰিয়াল ওচৰত গৈছো মই মানুহ চানুহ নাথাকিলে এজন দুজন থাকিলে বহুত নিজান জান নিচিনা আৰু হ'ব মই যৌথ পৰিয়ালত থকা তোমাৰো একে কোহা কোহালৰ নিচিনা পৰিস্থিতি সৃষ্টি ভাবিবা তুমি তেনেকুৱা হৈ যাব
উম সেইটো হয় বাৰু মানে কুঁহালৰ নিচিনা নিচিনা পৰিৱেশ হৈ যায়।
হেল্ল'
হয় হয় তুমি এতিয়া কি কিবা কাম কৰি আছানে
হয় মানে মই টিচাৰ হয় গভমেণ্ট স্কুলৰ
হয় নেকি বা দিছে ন এক এক তাৰিখৰ পৰাতো
অ পুৰা গৰম বন্ধ এতিয়া আহিছো এতিয়া ঘৰ উম ঘৰলৈ আহিছো।
গৰম বন্ধত ফুৰিব যাবা নেকি কি এতিয়া।
সেইটোয়ে হৈছে সেইকাৰণে তোমাক ফোন কৰিছো মানে কোনো লগৰ নহলে ফুৰিবলৈ যাবলৈ
আজিকালি এয়া খেতি বাতি এৰি পেলাই মই বহু দিনৰ কাৰণে ফুৰিবলৈ যাব নোৱাৰিম বন্ধু।
আচ্ছা নহয় তুমিও ব্যস্ত মানুহ এতিয়া
এ আজিকালি মানুহ কোনো ব ন হেৰিটো টো মাজত ফুৰিবলৈ মানে বেছিদিন শ্বিলং আ আদি ঠাইলৈ যোৱা গ'লেতো খুব বেছি তিনি চাৰি দিনত কিন্তু বেছি লাগিবই ঘুৰি আহিব নোৱাৰি ন আমাৰ পৰাতো বহুত দূৰ হয়।
সেইটো হয় বাৰু সেইটো ভাবিছিলোো শ্বিলং মেঘালয় যাম বুলি মানে ইমান। ঠাণ্ডাও অলপ ঠাণ্ডা হয় ন সিফালে
অ এই গৰমৰ দিনত ঠাণ্ডা জেগাত যাব লাগিছিলে।
উম এছিয়াৰ চবতকে এ মানে চফা নদীটো চাম বুলি ভাবিছিলো। আৰু এছিয়াৰ ৱৰ্ল্ডৰ ভিতৰত মানে ইণ্ডিয়াৰ ভিতৰত ছেকেণ্ড ফাৰ্ষ্ট পলটেড চিটটো চাম বুলি ভাবিছিলো সেইটোৱে আৰু
চাবতো লাগিবই এতিয়া এতিয়া। ভাগ্যই কেতিয়ানো সময় উলিয়াই মোৰোতো চাবলৈ মন আছে গোটেই পৃথিৱীখন ঘূৰিব মন আছে।
উম সেনেকুৱাই হয় আৰু কামৰ ব্যয়স্ততাৰ মাজতে কেতিয়াবা ফুৰিবলৈও যাব লাগে কিন্তু তোমাৰ কি কৰিবা এতিয়া তোমাৰ খেতিৰ চিজন হয় এতিয়া খেতি কৰিলেহে তোমাৰ অ পেট পেট উম পেট পোহপাল হব সেইটোৱে
সেইটোয়ে মানে মই মাজতে এৰি এৰিত কেইবমান ব্যস্ত হৈ আছো মানে মাজতে এৰি যাব নোৱাৰোঁ মানে, কথাটো সেইটো এইটো খেতিতটো এদায় হোৱাৰ পাছতহে মই ফুৰিব যাব পাৰিম তেতিয়াতো তোমাৰ স্কুল চি থাকে
অ তেতিয়া মোৰ স্কুল খুলিব ন সেই জুলুম হৈ আছে এতিয়া স্কুলৰ মাজত অ ছুটি লব নোৱাৰি আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা তৎ তিচাৰে মানে
সেইটোয়েইটো বেছি ছুটি ল'ব নোৱাৰি ন আজিকালিতো বহুত ষ্ট্ৰিক আছে গভাৰমেণ্ট
অ গভমেণ্ট আজিকালি পুৰা ষ্ট্ৰিক হৈছে পুৰা তোমাৰ আহ এটেডেঞ্চো অনলাইনত দিব লাগে।
হয় হয় ইয়াতে নেত ছ আজিকালি অনলাই হয় গম পাইছো।
ছুট লবলৈ অনলাইনত এইটো এপ্লিকেশন দিব লাগে। চব মানে গভমেণ্টে আজিকালি কণ্ট্ৰল কৰি থৈছে নাই এই চব
হয় হয় হয় চৰকাৰী চাকৰিও বহুত একম
বহুত টান বুজছ নাই, বহুত টান চৰকাৰী চাকৰিত। মানুহে সহজ বুলি কয় কি অ পাবলৈওতো বহুত দিন ৰাতি টিকেকাৰ কৰিব লাগিব। উ মানুহে ভাবে যে চৰকাৰী কিনো চৰকাৰী মাষ্টৰ হে কৰিছে যাই আহে সেইটো নহয় ন আমাক চোৱা এতিয়া চৰকাৰী মাষ্টৰ হ'ল বুলি চৰকাৰে আমাক ইলেকশচনৰ কামত কিমান দিন লগাই
হয়-হয় ইলে্কচন ডিউটিও চবতে পৰে ইমান গৰমত যতে ততে লগাই দিয়ে। তেনেদৰে পুলিচবিলাকৰ আৰক্ষী বিলাককো ৰদে কিমান গৰমত থাকিব লাগে কিমান কষ্ট আৰ্মি আমাৰ দেশত থকা জোৱানসকলক কথা ক'বই নালাগে তেওঁলোকে কিমান কষ্ট কৰে।
উম আৰু আমাৰ এইফালে অ এইকেইটা ক'ত কথা শুনিছে নে নাই হেল্ল' এই মানে আমাৰ অ অ অৰুণাচল প্ৰদেশত মানে নিউজত আহিছে এতিয়া কিবা চাইনাই বুলি কিবা আহ গাঁও সাজি পেলাই আহ ৰাস্তাও বনাইছে বোলে।
অ শুনা নাই নহয় তুমি কোৱাচোন কিনো।
মানে অ অৰুণাচলৰ এই সুভনজিৰি নামৰ ডিষ্ট্ৰিক্ত তোমাৰ চাইনাই চাই এই বৰ্ডাৰ যোনটো আমাৰ মেকমোহন লাইন ন চাইনা আৰু ইণ্ডিয়া ভাৰতৰ মাজৰ যোনটো বৰ্ডাৰ বৰ্ডাৰ এইটো সীমান্তবৰ্তী। এৰিয়াত মানে সীমান্তত যাক আমি - মহান লাইফ লাইন বুলি কওঁ। অ কব্জা কৰিব বিচাৰিছে বোলে মানে তাত গাওঁ। তাত বৰ্ডাৰ ওচৰত গাওঁ বনাই পেলাইফালে মেঘমোহন লাইনৰ মানে ভাৰত - ভাৱে ৰাস্তা বনাইছে বুলি শুনিছো কিন্তু আমাৰ আহ উম - মিনিষ্টাৰবিলাকে এইবিলাক চব মিছা বুলি কৈছে কিন্তু অ অথনি মই এটা নিউজ চাইছিলো নিউজত পুৰা মানে সিহঁ চাৰ্ভে কৰিছে আৰু গৈ পেলাইে তেতিয়া এ দেখাইছে যে তাত চাইনাই ৰিয়েলি কব্জা কৰি আছে সেইটোতো -
তাকেহে পায় বহুত বেয়া কথা হৈছে ন আমাৰ তাত - আমাৰ এদ বৰ্ডাৰ লাইনতো আমাৰ এতিয়া। আৰ্মি আৰ্মি তেনেকৈ জোৱানসকলক এক্টিভ কৰি দিয়াতটোও একদম
উম বেছি হৈছে সেইটোৱেই মানে এতিয়া
সকলোৰে এইটো চকুত পৰাটো উচিত পাছত যদি কিবা অঘটন ঘটিবলৈ হয় তেনেহ'লে বহুত কম একো চান্সে হ'ব ন
অ চাওকচোন আ-
ইফালে কা কাশ্মীৰতো, এয়া পাকিস্তানৰ ইণ্ডিয়া-ইণ্ডিয়া পাকিস্তানৰ মাজত কাশ্মীৰৰ লগত কিমান দুৰ্ঘটনা হৈ থাকে। তাতো টৰৰিষ্টৰো কিব বহুত এ শুনি চােহে লগে আমি তে -
অ, যেতিয়া দুদিন
টো বহুত ষ্ট্ৰিক কৰিব লাগে।
উম দুদিন -তিনিদিনৰ মূৰত হৈয়ে থাকে জানা নে নাই?
হয় অ।
উম এনেকুৱা ঘটনা ঘটি থাকে চাবাচোন কেনেকুৱা হৈছে এতিয়া অৰুণাচল প্ৰদেশত, অৰুণাচল মানে ক'ত নো অসমৰ ওচৰত।
অসমৰ কাষতে একেবাৰে ন, নৰ্থ ইষ্ট একদম অৰুণাচলৰ অসমৰ কাষতে একেবাৰে।
উম, সিহঁতে অৰুণাচলত কব্জা কৰি ললে মানে আমাৰ ইয়াত কব্জা কৰি লব পাৰে। ভান ভানেকা হল।
অঁ-অঁ।
উম, সেইটোৱেই আৰু কি কৰিবা আৰু কিন্ত উম দিন দখাও বেয়া এতিয়া।
বছ
হ'ব দিয়া অ খোৱা কিবা ভালকে খোৱা।